তাক মানে হেল্ল'।
হেল্ল', হেল্ল' নমস্কাৰ, নমস্কাৰ।
নমস্কাৰ। মোক মানে গাড়ী এখন লাগিছিলে সেইটো কাৰণে আপোনালৈ ফোন এটা কৰিলো।
আহ কি গাড়ী লাগিছিলে?
গাড়ী মানে আপোনাৰ এনেকুৱা স্কুটি বা নহ'লে এনেকুৱা সৰু সুৰা বাইক চাইক এখন ছেকেণ্ড হেণ্ড টাইপ লাগিছিলে।
অ', হেনেকে! বাজেটটো কিমান?
ভাল মানে বাজেটটো মানে পঞ্চাশৰ তলত ধৰক আৰু।
অহ। পঞ্চাশৰ তলত ন?
হয়।
আহি যাব লাগে মই তোমাৰ এইবিলাক উম চাব লাগিব।
হয় ভাল গাড়ী চাব আৰু
অ', অ'।
মানে দুবাৰ তিনিবাৰ মানে এক্সিডেণ্ট হোৱা গাড়ী নহয় আৰু এনেকুৱা যে ভাল চাল কৰা।
আচ্ছা আচ্ছা গ'ম পাইছো মই। মই তোমাক কালি মই গাড়ী এখন চেল কৰালো গাড়ীখন তোমাৰ হেৰি কৈছিলে আপাচিত আপাচ ঠন যে। চেল কৰাটো তোমাৰছেকেত সি। তোমাৰ এককল লাখ সত্তৰ দিপলৈ লৈ গ'ল
হয়।
অহ ', তোমাৰে বাজেটটো অকমান বেছি গলে গা গাড়ীখন ভাল পায়।
হয়।
কোম্পালী মানে গাড়ীখন। পুৰণা গাড়ী বহুত পুৰণা গাড়ী পালা আৰু
হয় মানে অলপ ভাল গাড়ী লাগে আৰু ভাল হৈ থকা।
অ',
পুৰণা হওক বাটে পুৰণাটো বাটে ৰিপু মাৰিব পাৰে কিন্তু সেয়া ভগা চিকা অলপ বহুত বাটা গাড়ী হলে মানে চলাই ভাল নালাগে তো। তাকে স্কুটি চিস্কুটি পাম বুলি ভাবিছো ইমান মানত ন।
তোমাৰ পঞ্চাশ কৈছিলা ন
হয়।
ফৰ্টি ফাইভ ফৰ্টি এনেকুৱা মানতে আহি যায় ভাল স্কুটি।
তাকেই মানে আপোনালোকে বিচাৰিবচোন আপোনালোকৰ এইিলাক কন্টেক্ট থাকে পাবও পাৰে।
বিশ্ব দিছে নিকি
এতিয়া লগতে নাই মানে ল'ম বুলি ভাবিছো ললে লৈ ল'ম আৰু লোন এটা লৈ
চাই দিম গাড়ীখন।
হয়।
অ',
হয়।
কাৰ এখনকে লৈ ল নহলে।
এই কাৰ লবলৈ মানে মনতটো নাই বাৰু দে
কিয়?
কাৰ মানে এতিয়া মনটো নাই মানে কাৰ অলপ কেইদমানৰ পিছত ল'ম।
অ',
অলপমান মানে প্ৰব্লেম চলি আছে কাৰণে মানে মই হিচাপটো নাই কৰা।
অ',
কাৰ লগে বাৰু ত এনেই অ, টাটা নহলে ভাল এটাই ল'ম।
অ - অ ভাওনাখন এনে ভালেই।
ভাৰ্ণাই ল'ম নহলে তাতাই ল'ম সেই দুটাই ল'ম হুন্দা বা এটা
অ - অ।
বাকী ক
অ',
তাকে।
তাকে বিজনেচ চিজনেচ।
বিজনেচ চলি আছে বাৰে
অ এতিয়া কি কৰি আছা
এতিয়া মোৰ বিজনেচ আপোনাৰ গাড়ী গাড়ী বিজনেচটো চলি আছে বাছৰ
অ'
বাছৰ বিজনেচটো আপোনাৰ মোটামুটি ঠিকেই ওলাই আছে কিন্তু অলপমান প্ৰব্লেম দি আছে মানে অলপমান লাভত অহা নাই
অ এ বাছ চাছ বিক্ৰী কৰিলে মোক কবাচোন তোমালোকৰ
লাভদ অহা নাই মানে
অ গাড়ীহে যিমান হ'ল আৰু
পেচেঞ্জাৰছ বিলাক আজিকালি কমি গ'লতো বাটৰ
উম আজিকালি চব নিজৰ নিজৰ গাড়ী লৈ যায়
হয় মানে ৰডতো তাকে চেঞ্জ কৰিম তাকে মানে ভাবি আছো মানে বেলেগ লাইনৰ গাড়ী দিম মানে
অ
ইখন ঠিকে চলে আপাৰ এচামলৈ যোৱাখন ঠিকে চলে, এই লাৰ এচামলৈ তলত আহাখন ইমান ভাল নচলে।
অহ
এইখন মানে এবাৰ বিশ্বনাথ চাৰিআলি চাইদৰ ফালে লগাম মানে,
আচ্ছা,
লগাম এখন এটো কাৰণে মানে চাই আছো মানে ৰ'দটো সলাব লাগে এইটো কাৰণে কাৰখন নলম বুলি কৈছো, এইয়া লোকচানত মানে পৰি আছে অলপ
অ উম
হে, হেৰিকে লম পাৰিলে
এনে তোমাৰ বাছ কেইখন আছে? এতিয়া, দুখন,
এখন কামাখ্যা অ
অ, আচ্ছা
এবাৰ হেৰি দুখন মান হেৰি কেশত মানহে লম পাৰিলে
কি?
মাৰুতি ভেন দুখন মান ললো হয়, আৰু চুইফট ডিজাৰ লৈ হয় দুখনমান আৰু টমটম আন দুখমান ল'ব লগা আছ
আচ্ছা-আচ্ছা এই তমটমটো আজিকালি মানে বহুত চলি আছে দেখোন,
টমটম আনখনমান লৈ মানে সেয়া অৰুণাচল আৰু চব কেৰেলা ছাইডে চলিব
আচ্ছা,
আৰু কাৰ কেইখন মানে আপোনাৰ এয়াৰপ'ৰ্টত যাব বিজিয়াৰ দুখন এয়াৰপোৰ্টত বাকী ভেংক এখন স্কুল ডিউটি আৰু এই টমটমক এখন কেৰেলা আৰু অৰুণাচলৰ চাইডে চলাওঁ।
অ, আচ্ছা এনে পছখৰ কিয় মাহ আহে দিনে?
দিনে এখন আগতে এখন পৰা এঘাৰ হেজাৰ আহে আৰু ইখনৰ পৰা তেৰ হেজাৰ আজিকালি কমি গ'ল এখনৰ পৰা সাত হাজাৰ আৰু এ এখনৰ পৰা এঘাৰ বা বাৰ হাজাৰ আহি আছে।
সাতজাৰ খন মানে এতিয়া ৰ'দটো সলাই দিমতো তেতিয়া ঠিক হলে মানে গাড়ী ল'ব লাগিব কেইখনমান গাড়ী ল'ব লাগিব মান মানে নোপোচাই গৈ নহ'লে
অ-অ
মানে ড্ৰাইভাৰ মিলিলে বাৰু দে ড্ৰাইভাৰ তাতে মিলিছে বাকী ভেনৰ দুটাৰতে মিলি যাব।
অ, স্কুল আজিকালি স্কুল ভাড়া স্কুলৰ আনা স্কুল ভাড়া মিলাই ল'ব লাগে।
হয়।
তেতিয়া বোলো ভাল পইচা এটা ইনকাম কৰিব পাৰি।
হয়, এইটো ক ভেন দুখন স্কুল ভ়াতে যাব পাৰ দে দুখনে কেইবিতে যাব আৰ্মিতে
অ',।
সিহঁতৰ মানে পইচা দিয়াতটো ভাল হয়।
ভাল হয়।
দুখন কেপিট নিম আৰ্মিতে আৰু ডিজাৰখন এয়াৰপৰ্টত টুৰিষ্ট-টুৰিষ্ট বিলাক গোট অল আছাম ফুৰিব আহেটো
অ',।
যি বিলাকক মানে ট্ৰেভেলিং কৰাব সেই ডিজায়াৰ দুখন এয়াৰপৰ্টতে যে থা কিব নন ষ্টপ মানে এয়াৰপৰ্টৰ পৰা আৰু টুৰিজম বিলাক ফুৰাব এই দুখন সেই দুখন মানে হেৰি গাড়ী হ'ব কমাৰ্চি য়েল গাড়ী আহিব আপোনাৰ
আচ্ছা।
সেইটো মানে বনাওঁক এনেই চাবচোন ডিজায়ৰ চিজায়ৰ আহে যদি
টমটম চমতম কম দামত সিদিনাখন এখন বিক্ৰী কৰালে এখন পোঞ্চান্ন হাজাৰত এখন ছেকেণ্ড হেণ্ড
টমটম মানে এইকেইখন চাব আপোনাৰ যোন কেইখন ৱেগ' গ'গ' বুলি লি খা থাকে সেইবিলাক মানে
অহ।
নতুনকে ওলাইছে এইবিলাক ৱেগ' গ'গ', যোনবিলাকৰ পিক আপ মানে ফিফটি লৈকে যায় সেইবিলাক
অহ, অহ।
সেইবিলাক ল'ব লাগে পাঁচখন মান।
আচ্ছা।
এখনত চাৰে চাৰি লাখ কে চাৰি পাঁচ বিশ লাখ টকাৰ টমটম ল'ম আৰু।
হা, হা।
চাৰি লাখ কে টমটম মানে নতুন আৰু, নতুন ল'লে বিশ লাখ টকাৰ বিশ লাখত আমি ছেকেণ্ড হেণ্ড ল'লে বাৰ মানত পাম নে কি ন গোটেই পাঁচখন টমটম বাৰ লাখ মানত বাৰ নহয় দহ লাখ মানত।
অ', দহ লাখ মানত আহি যাব তাতকৈ কমতহে আহিব চাগৈ ছেকেণ্ড হেণ্ড ল'লে
হয়, হয় ছেকেণ্ড হেণ্ড মানে ভাল কোৱালিটি আৰু।
ভাল কোৱালিটিয়ে পাবা।
সেইটো কাৰণে মানে অলপ আপোনাক দামটো কৈছো।
অহ। ভাল কোৱালিটি মই চাই দিম দিয়া ভাল কোৱালিটিৰ গাড়ী।
হয়।
হয়। তাকে। এনে আপুনি মোৰ বাছ কেইখন বাৰতে চাব পাৰে বাৰতে
এনে তোমাৰ মানে কিমান মান লোৱা আকৌ। ভাড়া চিষ্টেম মানে ৰিজাৰ্ভত।
অ', ৰিজাৰ্ভ আপুনি ক'লৈকে বা যাব।
আমি তোমাৰ এই হেৰি নাগালেণ্ড যাম ভাবিছো নাগালেণ্ড।
হয়
নাগালেণ্ড যাম বুলি ভাবিছো নাগালেণ্ড
নাগালেণ্ড আপোনাৰ ক' পা যাব
আমাৰ এই কিবা বিশ্বনাথ চাৰিআলি পা
বিশ্বনাথ চাৰআলিৰ পা নাগালেণ্ড ন নাগালেণ্ড আপোনাৰ তাৰ ছেভেন্টি এইটটি থাউজেণ্ড মানকে পৰিব আপ ডাউন আপ ডাউন ওৱান লাখ ছিক্সটি থাউজেণ্ড মানত হ'ব নেকি হ'ব চাগে তাৰে ড্ৰাইভাৰক অলপমান সুধিব লাগিব আকৌ তিনিটা ড্ৰাইভাৰ লাগিব দেই ইয়াৰ পৰা নাগালেণ্ড দূৰ আছে
আচ্ছা মানে আমাৰ, আমাৰ মানে পাৰ্টি এটা যাম বুলি কৈছিলে
হয়
নাগালেণ্ড মানে নাগালেণ্ড নহলেও ধৰ ক শ্বিলং তিলং
শ্বিলং ইয়াপা এইটটি থা নাইটি থা এইটটি থাউজেণ্ড মান হলে আপডাউন হৈ যাব আপোনাৰ গোটেই গাড়ীটো ৰিজাৰ্ভত যাব এইটটি থাউজেণ্ডত আপ ডাউন হৈ যাব গোটে গাড়ীটো ৰিজাৰ্ভ নিব পাৰিব বাছটো তিনিদিনৰ ৰিজাৰ্ভত এইটটি থাউজেন্ড মানে তিনদিন মানে আঢ়ৈ দিন আৰু আপ ডাউন তিন দিন পুৰা এইটটি থাউজেণ্ড যদি অসম মানে ইয়াৰ পৰা যায় হে মানে আমাৰ এইটো এৰিয়া পা যায় আপুনি মাজুলী তিনচুকীয়া এই চাইডৰ কথাটো ক কোৱা নাই সেইফালৰ পৰা বেছি হ'ব অলপ
উম
বৰ এটা বেছি নহয় দহ বিছ দহ বাৰ হেজাৰটা গেপত হ'ব
অ',
এই এই মানে সৰু সুৰা এচি বাছ এখন লোৱাৰ কথা আছিলে এচি বাছখন নলৈ মানে মানে সৰু সুৰা গাড়ী কেইখন মান লবলৈ বিচাৰিছো মানে এই কেইখনৰ মানে
অ', সেইটোৱেইতো ডাঙৰ গাড়ী বিলাক আজিকালি ইমান নচলে চব সৰু সৰু বিলাকে বেছি
অ', হয় এইটো কাৰণে মানে এই কেখন লম মানে এচি বাছখন কে ল'ম বাছখন মানে কিনি নলওঁ এ চি বাছখন মানে বনাম নিজৰ ত নিজৰ আই ইয়াত বনাম এখন
অ',
সেইখন কোটিৰ ওচৰাওচৰি যাবগৈ বাৰডাৰ
অ',
এইখন এইটো কাৰণে লাহে লাহে বনাম মানে বডিটো বেলেগে বনাব আৰু আপোনাৰ গাড়ীৰ ইঞ্জিনটো বেলেগ বেলেগৰ পৰা অনা হ'ব
অ', অ', এনেই বাছবিলাকৰ হেৰি তোমাৰ বডিটো আহে এক্সট্ৰাকে
অ', অকল বডিটো বনাব লাগে ইঞ্জিনটো আৰু ফ্ৰেমটো আহে আৰু
অ',
উম মানে এই আপুনি গাড়ী আহে আপুনি চাব পাৰে কেতিয়াবা এই জাইলা জাইলাপ লৱেছৰ গাড়ী দেখিছে
কেনেকৈ কেনেক কি বস্তু
আপুনি চাৰ্চ কৰি চাওক জাইনাপ ট্ৰেভেলছ বুলি আহে জায়নাপত ট্ৰেভেলছ গাড়ীত নাইট চুপাৰ বিলাক যিমান হাইট, তাতকৈ অলপ তাতকৈ অলপ বেছি হাইট হ'ব মোক।
অ', মানে নিজে বনোৱা হ'ব ন', এইটো
আৰু তাতকৈ অলপমান, কিমান আছিলে? কিমান তাতকৈ দুই নে এক মিটাৰ